হেল্ল'! হেল্ল'? হেল্ল'!
অ
কি কৰি আছে?
হেল্ল'!
কি কৰি আছে?
মই এইয়া ভাত বনাই আছোঁ।
কিহে?
ভাত, দালি, মাছৰ ভাজি চৰ্চৰিয়া কৰিলো। তাৰ পাছতে আকৌ হেৰি গুৰি ভাজি কৰিলো।
অ! ইমানকে ওলাইছেনে মাছ?
অঁ-অঁ! চেপা পাতিছো পানী আমাৰ ইয়াত আছে ন।
অ! চেপা ক'ত আগফালে পাতিছেনে পাছফালে?
পাছফালে। তহঁতৰ তাত পানী নাই?
অ! আমাৰ ইয়াত পানী নাই কৰ পৰা আছে বৰষুণে নাই যি-যি কন পানী আছিলে যি ৰ'দ দিছে।
আজি ৰ'দতো শুকাই চাগে একে হেৰি ফৰফৰীয়া হৈ গ'ল।
অ! আজি মই ৰুবলৈ গলো মানে নবৌহঁতৰ হুন্দা লগাই পেলাই বোকা দিছিলে আকৌ।
অঁ! ইমান ৰ'দ তাপতে ৰুই আছ নে?
অ অ' এ বহিলো তাৰপা আকৌ মোৰ তাপা টিউশচন আছিলে যে দুঘন্টা টিউচন কৰিবলে আহিলো। তাপা এবেলা ছোৱালী ৰখিলোঁ। তাৰ পিছত আকৌ সন্ধিয়া সময়ত গৈছিলোঁ হেই আক লগে লগেই দ চাইদে পানীত থকা চাইডে থৈ গৈছে বাম চাইড তো লগে লগে ৰুই নিছে
অ অ আমাৰ ইয়াতো তেনেকুৱাই কও বাৰু
অ' সেই দ চাইডতটো ৰুই নহলেই কাইলেহে ৰুই হব বাম চাইদটো ৰুই হল আঅ
অ' যোৱাবাৰতোন গোটেই আমাৰ ইয়াৰ মানুহে মেচিন লগাই কৰিছে খেতি।
অ' আমাৰ ইয়াতো এইবাৰ সেই তাকে কৰিছে আৱ এতিয়া জানো কি হয় উপ
কোৱা হ'ল জানো
আমাৰ ইয়াত যোৱাবাৰ সেই নোৱাৰিলে মেচিন লগাই লগাবলৈ মানে পানী নাই হলেও আমাক কৰিলে বাঅ পানী অকণ হৈছিলে একেদিনাই বোকা দি দিলে আঅ
অ আমা ইয়াত সে যোৱাবাৰ তেনেকে মেচিন লগাই কৰিবলগীয়া হৈছে এইবাৰ বাৰু নাই হোৱা বাৰু।
অ আমাৰ ইয়াত মেচিন লগা ৰুলেও হেৰি আকৌ ৰাত তিলে বা দুদি এদিন এদিনৰ পাছত হ'লেও বৰষুণ এযাক পাব লাগে তেতিয়াহে ৰোৱা খিনি গুৰিটোহত তিতিব।
অ অ সেইটোৱে
এতিয়া বালি মাটিৰ লগতে ৰুইছে শুকাই গৈছ
অ' টিউচন ক'ত ঘৰত নে বাহিৰত।
ঘৰতে
অ
এ চোৱা ক্লাছ ছিক্সৰ ছোৱালী এজনী আছে কষ্টৰিবাট পঢ়ে তাৰপাছত আ আকৌ আগষ্ট এক তাৰিখৰ পৰা স্কুল খুলিব যাবগে যে
অ'
তাৰ পিছত দশ দিনহে হ'ল সেইটো কাৰণে মই বোলো হেৰি কৰিবা উম দু দুঘণ্টাকে কৰি দিম।
আমাৰ এইও তেনেকে দুঘন্টাকে কৰিছে
অ তেতিয়া এদিনত দুদিন হ'ব, পাঁচ দিনত তেতিয়া দহ দিন হ'ব
অ দুঘণ্টাকে কৰিলে মানে হেৰি হয় আকৌ সময়তটো পায় আকৌ ধৰক গৈ পায়গেহে মানুহ ব ঠান আকৌ আহিবই হয় তেনেকুৱা হয় নাই
অ আকৌ নহয় নহ'লে আকৌ তেহেত আক মই এঘন্টা এঘণ্টা পঢ়া থাকিলে আকৌ মোৰ এতিয়া লোকচান হব নহয় মোৰ এমাহ নহ'ব নহয়
অ অ যাবগৈ মানে?
অ 'আগষ্টৰ এক তাৰিখৰ পৰা যাবগৈ লাগিব আৰু হোষ্টেলত থকাহে।
অ' কি পঢ়াবলগীয়া হৈছে ইংলিছ না আছামিছ।
অ'ল চাব্জেক্ট
অ
ইংৰাজী ইংৰাজী কিতাপ নাই, আছামিছ কিতাপ নাই।
অ
কিতাপ নাইকিয়াকে এক্জাম দি আছে জানো পাই কিনো কৈছে আৱ
অ সেইবোৰ হয় স্কুল কিনি ল'বলগীয়া হৈছে চাগে প্ৰাইভেট যদি নহয় নহয় প্ৰাইভেট যদি কিনিবলগীয়া হৈছে চাগে কিনি লোৱা নাই
প্ৰাইভেট নহয় চৰকাৰীয়ে কিতাপবোৰ কিবা এইবোৰ মেচি আমাৰ অসমীয়া ল'ৰা ছোৱালী তাকো নহয় সেইবোৰ মিচিং বিলাকে কিবা কয় নে কিয়ে নে নাজানো আও। কিতাপ দিয়াই কিত কিতাপ দিয়াই নাই বুলি কৈছে আমাৰ এই আমাৰ ঘৰৰ ওচৰতে কষ্ট কস্তুৰবা বুলি স্কুল এখন আছে।
অ।
হোষ্টেলৰ মানে হেৰি চৰকাৰী অ অকল ছোৱাল লীহে আছে, স্কুলখন অকল ছোৱালীহে বালিকা বিদ্যালয়।
অ।
হাই ছেকেণ্ডীলেকে আছে যেনিবা তাতে থাকিব লাগে আমাৰ অসমীয়া ছোৱালী বেছি নাই। যদি আছে খুব বেছি বিশ জনী হেৰিয় মিচিং বড়ো কছাৰী আছে আশী জনী মান
উম গানৰ জাতি ধেৰ আও
অ মানে ট্ৰাইবেল জাতিটো বেছি।
অ।
আমাৰ অ বি চি এনে দুটা চাৰিটা এনেকেহে আছে আমাৰ ল'ৰা ছোৱালী বিলাক তাত থাকি থাকিবই নোৱাৰে যি লেতেৰা সিহঁত ল'ৰা ছোৱালীবোৰ।
তাৰপিছত তই এতিয়া আৰু পঢ়ি নে কিনো?
মই নপঢ়ো আৰু।
অ নপঢ়?
নপঢ়ো নপঢ়ো।
বিয়া হবি নে?
বিয়া হব লাগিব নহৈ কি কৰিব?
অ বিয়া সহ যদি এতিয়া তাত কাষ্টমাৰটো লাগি আছে নে কিনো?
নাই নাই চাবচোন।
অ কি নাই নাই যদি আছে সঁচা সঁচিকে ক তেতিয়া এইফালে কোনোবা কোনোবা ছোৱালী বিচাৰি ফুৰে নহয় দেখো ৱাব পাওঁ নহয় নেদেখোৱাও বুলিহে।
ওহোঁ নাই নাই।
অ পিছত আকৌ দেখুৱাম আকৌ বেলেগলে পলাই গুচি গলে সেইটোহে ডাঙৰ কথা হ'ব।
অ মই আক পলাই নাযাওঁ বুলিহে ভা মই অক পলাই নাযাওঁ বুলিহে আছো।
সেইটো আক নাযাওঁ বুলি আছ হয়, সেই আজিকালি তেনেকুৱা হয় যে।
অ পলাই যাও বুলি যোৱা ভবাহেতেন যাব পাৰিলোহেতেন কিন্তু নেযাও বুলিহে যোৱা নাই।
অ।
ঘৰখনক হাঁহিব নহয়, ছোৱালী ছোৱালী বু ছোৱালী বুলি দুজনী এজনী সৰুজনী পলাই গ'ল আকৌ এহঁতৰ ঘৰত ডাঙৰজনীও এনেকে - পলাইয়ে গ'ল বুলি ক'ব নহয় মানুহে।
পেহিয়েকৰ ঘৰত থাকি সন্মান সেইটোকে দিলে।
অঁ। এ মই কৈছো নহয় মই ডাঙৰ হৈ চবফালে বিপদত পৰিছো।
অ।
কাওকো এতিয়া এৰিবও নোৱাৰো ধৰিবও নোৱাৰো।
এতিয়া যেতিয়া এতক উম - আৰু বুলে তেতিয়া তই এই মাঘ ফাগনমহিয়ালে তোক বিয়া দিব পৰা হৈ গ'ল আও।
অ আৰু বেলিলে বিয়া দিম বুলি কৈছে, জানো এতিয়া কলৈ দিয়া মই সেইটোহে নাজানো।
আহ তহতক খা পইছা এতিয়া তই গামোচা চামোচা ব আকৌ।
হেই আজিকালি চব কিনিবলৈ পায় দেখোন টকাহে লাগে।
সেইবোৰ ৰেডিমেড দিবি নে কি, বোৱা তো সমান কেতিয়াও নহয়।
আজিকালি হেৰি এই কি কয় বয়ন শিল্প যে তাত উম ববলে যে দিয়ে মানুহবিলাক
উম।
আজিকালি মানুহ বিলাকে ইমান নিকিনে নয় চব ষ্টক ষ্টক একদম পুৰা দম দম এশ টকাতে আপুনি পাই যাব গামোচা।
থুত নিজে হাতে বোৱা খন অকমান কেতিয়াও ভাল নহয় নহয়।
আজিকালি চব ৰেডিমেডে দেখোন।
হাতে বোৱা দিব লাগে।
হয় নি?
আমি হাতে বৈ বৈ তিছো পেহীয়ে থই গল। কি সময় হওক চুন যদি তই বিয়া হম বুলি ভাব তই এতিয় পা গোটাব হ'ল আও।
আগতীয়াকে সাঁচছে নেকি আগতীয়াকে সাঁচিলে যদি মোক মেয়া মানুহে নাইকিয়া হয় তেতিয়া।
আগতীয়াকে সাচিব নালাগে নহয়, পেহী কি গামোচা বোলে বে বেছ খন লগাইছো তাৰে দচখন খৰচ কৰিছে দছখন থৈ যা তেনেকুৱ হে।
উম। ব'ব লাগিব এই খাৰ খৰালী হওকচোন। এতিয়া দেখোন এ এবেলা যদি বৰষুণ দিয়ে এবেলা দেখোন ৰ'দেই দিয়ে।
অ অ।
তা পা আজি বোকা দিছিলে নে
আজি ওচৰৰ মানুহ ঘৰ বোকা দিছিলে।
অ কিমান?
আগফালে চিতাটো।
অ অ অ ৰুই হল নেকি আফালৰ চিতা
হয় গল।
অ
আমাৰ এইোৰ চোকা চোকা ৰোৱনি যে।
অ তা পা আমাৰ হেৰি ডাঙৰ খোৱাহঁতে ৰুইছে নে হেচিকাটো।
নাই ৰোৱা।
বোকা দি থৈছেনে নাই ঠুৱা?
নাই দিয়া এনে এই আগফালে দে দলন ধুই আছে।
অঁ।
দেউৰী পথাত।
অ অ।
তাত ৰুই মেলি আজৰি হৈ ইয়াত ৰুবহি।
অঁ অঁ।
মই কাইলৈ নৈ ভিতৰত দিয়াম বুলি ভাবিছিলো বতৰ এখন কালৈৰ পৰা দাঙিলেহে আৰু কঠীয়া তোলা কথা আছিলে আজি। কঠীয়া তুলবলে নহ'লেই।
আজি যিখনহে ৰ'দ দিছে পাই।
তাকে হে এনেকে ৰ'দ দিলে তাত ৰুই লাভ নাই নহয়, ব পানী লাগিব তাত। তহঁতৰ তাৰ লিখে আছে আও মেন চাপৰি লেখিয়ে আও বৰষুন দিলে ধুৰ দবাত। একদম ৰোৱা বৰষন নিদিলে আকৌ ঘৰত বহি থাক।
অঁ ভাল হে অ তেনেকুৱা খেতিতটো এদিন কষ্ট হয়।
অঁ নহয় মানে কি এতিয়া আজি এতিয়া সেই শুকানে শুকানে ৰুবগে। পায় কিন্তু সেই গোচ মাৰি ৰুই ঠৈ আহিলে নহব নহয় যদি একেবাৰে খৰে মাৰি দিয়ে।
অঁ ইমান কষ্টকে ৰুইতো কিবা এটাতো হ'ব লাগিব।
অঁ! সেইটো কাৰণে মানে ৰোৱাগে নাইকিয়া কঠিয়াবোৰ তোলা নাই কঠীয়া থৈ দিছোঁ।
অঁ পাছত লাগিলে ধান হওক নহওক নিজৰ কথা ধানৰ কথাও।
নহয় হোৱাটো তাত ধুনীয়া ধান হ'ব তই ৰুই থৈ আহিব পাৰিলে হৈ গ'ল আও
অঁ এ হেৰি নদী
এতিয়া কৈছে আকৌ বেছি আগতয়াকে ৰুইছেগে ঢল আহিবলে আছে। দুটা তিনিটা ঢল আহিছেহে তোৰ শাওনৰ লৰাষ্টলে মাজ ভাগত কেনেকুৱা ঢল আহে আকৌ ডাঙৰ ডাঙৰ।
দুইটা মেঠাই সমান হৈ যাব।
অঁ অঁ!
এই তাত আৰু যদি এই আৰু বোলে ঢেৰ পলস আহি পুতি থৈ গ'ল আও তেতিয়াতো না নেবাছে আও যদি যিকেইডাল বাচে সেইকেইডালটোন তই এগোচাতে এমুঠি এমুঠি হয়।
অঁ তেনেকুৱাত ভালেই বাৰু গাটো নিবিষায় আও
অঁ তো এতিয়া যোৱাবাৰ মানে মোৰ সেই পানী নাপালে কাৰণে অকনমান ধান টো লিঙ লিঙিয়ীয়া হ'ল। তা আগৰ বছৰতো বহুত ধুনীয়া ধান পাইছিলো আমি।
অ অ
তাত মানে তটো সত্তৰটা ষাঠিটা একদম অটোমেটিক আহে মানে হেৰি আও ডাঙৰি।
অঁ কেইবিঘা ৰোয়েল তাত।
এ তাত মাটি দুবি মানে আছে ঢেৰ কিন্তু চব নকৰওঁ দুবিঘাত মাটিমাহ সিচো দুবিঘাত আও তো হেৰি কও
এইটো একে ধান গঢ়
মাটিমাহ কেতিয়া সিছিৱ অ মাটিমাহটো এতিয়া সিছে সপায়।
মাটিমাহ আমি লগতে সিঁচি থৈ আহোঁ।
অঁ।
মানে কি আকৌ তালে ট্ৰেক্টৰ নিব নোৱাৰি যে,
অঁ অঁ।
মোৰ কৰোতেনে লগে লগে তোৰ উমঁ মাটিমাহ সিঁচি মেলি আজৰি কৰি থৈয়ে আহো আৰু
বাৰু ঠিক আছে দে মই এয়া খুৰাক চাহ একাপ দি লওঁ।
অঁ অঁ হ'ব দিয়ক।
দে এহ
অঁ।